হেল্ল',
অঁ অঁ শুনিছেনে?
অঁ শুনা পাইছোঁ।
অ কি কৰি আছা?
এ আছিলো তুমি কি কৰি আছা?
এই ব এনেও বাগৰি আছোঁ?
অ,
বাকী খবৰ খাতি ভাল তোমাৰ
অ ঠিক ঠাক চলি আছে আৰু তোমাৰ
মোৰো ভালেই দিয়া আজিহে গৰম পৰিছা আৰু
অ', গৰমটোৰ কাৰণে অকণ এইকেদিন ঠাণ্ডা পেলাইছিল বাৰু আকৌ আজিৰ পৰা
অ', আজিতো বহুতেই গৰম পৰিছে
অ', চাহ খালা
চাহ খোৱা নাই মানে আজি মোৰ কাম বহুত কেইটাই আছিলে এ দুপৰীয়া টাইমত
অ', অ',
তাৰপিছত আকৌ তোমাৰ এই ফটো শ্বুট এটা আছিলে।
তাৰপিছত এই ঘৰত মানুহ আহিছিলে মেকআপ আৰ্টিষ্ট। হেল্ল' তাৰপিছত আকৌ কেমে অ', কেমেৰা মেনো আহিছিলে তাৰপাছত এই সেৱা কৰি থাকোতে তাৰপিছত আকৌ কেকৰ অৰ্ডাৰ এটা আছিলে সেইবোৰ কৰি থাকোতে মানে চাহ খাব সময়ে নহ'ল।
তাৰপিছত অ', নহ না অ', মোক মডেল হিচাপে লৈছিলে আৰু
অ', অ',
তাৰপিছত তোমাৰ সেই সেইবোৰ কৰি থাকো নে চাহ খাব ই সময়ে নহল আকৌ এতিয়া ভণ্টি কৈছো হেৰি যাগে এ যাচোন কিবা এটা বনাগে মেগী অকমান
অ', মানে আজি গোটেই দিনটো ব্যস্ত।
ব্যস্ত বহুত ব্যস্ত আৰু এতিয়াতো কমেই তাৰপিছত তোমাৰ গৰম বন্ধ খোলা পিছত আকৌ টিউচনৰ পোৱালি আহি গ'লে। সেই তিনটা বজাৰ পৰা বহিব লাগে ছটা বজালৈকে। বহুত সময়তোয়া হৈ যায় নিমিলা হৈ যায় আৰু চব ফালৰ পৰা
আকৌতো কৰিবলৈ কাৰ কিবা কাম থাকিলেও যাব নোৱাৰা চাগে তেনেকে হ'লে
সেয়াই মানে তোমাৰ মিলাই কৰি যাব লাগে আজি যদি মই তোমাৰ ক্ষতি কৰিলো তাৰপিছত আকৌ অ', অ', আকৌ দেওবাৰে মিলাই দিব লগা হয় মানে সেনেকুৱাকে মিলাই লওঁ আৰু কেতিয়াবা ন ক্ষতি ন ক্ষতি ক্ষতিটো বাৰো সেনেকে নকৰোৱেই কিন্তু কেতিয়াবা খাটছিট হৈ যায় যে খতিটো উম
উপায় নাই বাৰু কৰিব লাগিবই।
কৰিবতো লাগিবই দিয়াচোন কিবা নহয় কিবা এটা টো। লাগে ন আৰু আজিকালি পইচাটোতো বহুতেই লাগে।
পোহৰ দিয়ক ঘৰত খুজিব চব হেৰিত ভাল নালাগে ন নিজৰ সেইটো।
এতিয়া মানে তোমাৰ অ এতিয়া তাতে ডাঙৰ হৈছো আৰু তাতে ইফালে। ঘৰতনো তোমাক কিমান আৰু ইয়াত দিবা ন প্ৰেছাৰ দিবা আৰু। কাৰণে নিজে যিমানখিনি পাওঁ সেইখিনিয়ে কৰি থাকো আৰু।
ঘৰত নিজৰখনৰ নিজৰ থাকিলেও বহুত। খোৱা -বোয়াটো ঘৰৰ পৰা হেৰি নিজৰ ধৰ ক্ৰীম তেল সেইখিনিহে এনে।
অ', কেকৰ তৰ পৰা পইচাটো আহি থাকে আকৌ টিউশচনৰ পৰাও তোমাৰ মাহেকত। সেনেকে ষোল্লশ টকা মানকে পাওঁ আৰু।
হৈছে জে তোমাৰ নিজৰ টো চলিব পাৰিলেই হ'ল আৰু ধ ঘৰত নিব নালাগে যেতিয়া হৈছে চাগে।
তাকেটো ঘৰততো বাৰদে দিব কৰিব নালাগে দেউতাই চলাই আছে।
মই দেউতাক ৰিটায়াৰ হ'ল দিউটি জেগাতে আছে।
অ', নাই নাই মোৰ দেউতা ৰিটায় হ'ল অৱসৰ ললে বাৰু।
অ', অ',
উম এই বহুত দিনতে তোমাৰ অৱসৰ ল'লে চাকৰিৰ পৰা। আ বাইশ চনতে ৰিটায়াৰ হ'ল।
অ', মই তিনি লগত যেতিয়া পঢ়ি আছিলো তেতিয়া ক্লাছ। হেৰি দশম শ্ৰেণীত আছিলো‌। তেতিয়ালৈকে মানে হোৱা নাছিলে, তাৰ পিছত মানে।
অ' অ' অ' তাৰ পিছত হৈছা আৰু।
অ'।
উম' বাকী এতিয়া দোকানখন হেৰি তোমালোকে। অ' মিলি পেলাই দিছা নে ঘৰৰ মানুহ এনে তুমি দিছা অকলে।
নাই নাই ঘৰৰ মানুহে দিছে মানে। হেৰি, দেউতাৰ গা ভাল নাছিল নহ সেইটো কাৰণে ধৰ ডিউটি কৰিবও যাব নোৱাৰে। সেইকাৰণে ঘৰতে দোকান এখন দিছো অলপ চলিবলৈ কাৰণে ধৰ।
অ' অ' ওলাই থাকে ওলাই থাকে মই বা। বাটেদি গ'লে দেখা পাওঁ বাৰু দোকান খন কিন্তু আজিলৈকে। সি সোমোৱা নাই, সোমাব লাগিব।
সোমাবা।
বাকী হেৰি মাহতৰ ভালেই খবৰ।
অ ভালেই বাৰু। কিন্তু, গৰমৰ কাৰণেহে আৰু অকমান অ অ।
অ' মাকতো দেখি থাকোয়ে ৰাস্তা ৰাস্তাত গ'লে সেইফালে। মাতে বাৰু মইয়ো মাতো। অ' আমাৰ ঘৰৰ ভালেই চবৰে।
উ। তোমোকৰ বাইয়ে কি কৰি আছে এতিয়া।
আমাৰ ডাঙৰ বাই।
অ'।
আমাৰ ডাঙৰ বাই তোমাৰ এতিয়া নাৰ্ছিং পঢ়িলে।
অ'।
এতিয়া তোমাৰ এই চাকৰি কৰি আছে আৰু প্ৰাইভেট কে।
অ' ঠিক আছে, ক'ত কৰে।
ক'ত কৰে মানে তোমাৰ এই বালিৰ পৰা যে শুনিছা অ এই বালিপৰা চাইডত কৰে।
তাত চাগে হেৰি অ ভাড়া ৰুম লৈ আছে চাগে ন।
অ' ভাড়া ৰুম মানে তোমাৰ এতিয়া, এতিয়া মানে তোমাৰ এইকেদিন যাব লগা হোৱা নাই। আকৌ' আক আকৌ যাব লাগিব আৰু তাৰ পিছত তোমাৰ সেই সিহতৰ ফালৰ পৰা ভাড়া ৰুম দি ছে সিহঁতৰ ফালৰ পৰা পইচাটো দি দিয়ে আৰু।
অ ভালেই তেনে।
অ' থাকিব সিহঁত তহতৰ খৰচটোহে আৰু।
নিজৰ খৰচো কৰিব লাগিবই বাৰু ইমান খিনিয়ে যে ঘৰটো দিছে। ঘৰটো দিছে সেইটো ভালেই বাৰু থাকাতো সুবিধাটো হৈছে যে।
অ' অ' অ' তাকেই।
উম' নহ'লে ঘৰৰ পৰা আহিবতো নোৱাৰে বাৰু, তেক' এক-ডেৰ ঘণ্টা ৰাস্তা হৈ যায় স্কুটি, বাইক।
অঁ অঁ, দূৰ হৈ যায়। আকৌ তোমাৰ স্কুটিখনো সদায় সদায় লৈ গ'লে আমাৰ অসুবিধা হয়।
অ
সেইকাৰণে সেই তাতে থাকি কৰি লয় আৰু।
অঁ, ঠিকেই আছে।
উঁম, তোমাৰ বা ওচৰতে আছে নেকি?
নাই, নাই। তাইৰ তাইৰ বেলেগ এটা ৰুমত বেলেগ ৰুমত আছে।
অঁ, অঁ,
এতা মানে টিউচনৰ ল'ৰা-ছোৱালী গ'ল যে, তাকে বাগৰি আছে এনেকে আৰু
অঁ, গৰম বন্ধতো কৰিছে।
অঁ, মানে আহি গৈছে যে, কিছুমানে কৰাই দিব দিছে।
অ ভালেই দিয়া এনেকে বেয়া হৈ থাকিলে ভাল ব্যস্ত হৈ থাকিলে মোৰ আ আকৌ তোমাৰ গৰম বন্ধত হেৰি নকৰোম বুলি ক'লে তাৰছত মই ক'লো হ'ব দেয়া আৰু সেনেকে বুলি কৈ পেলাই এনে ময়ো কৰিম বুলি ভাবিছিলো
তাই মানে হেৰি আজিকালিতো এই কৰোণা যোৱাৰ পিছত এপ্ৰিলৰ পা হৈ যোৱা নাই সিহঁতৰ মানে তাই এপ্ৰিলৰ হেৰি এপ্ৰিলৰ লাষ্টৰ পৰা স্কুল গৈছে হেৰি বিহু বহাগ বিহু পাছ ছৰ পৰা তাৰপিছতে মে মাহত তাই পৰীক্ষা হৈ আছিল মানে তাই কলে এ মোৰ এইবাৰ এইকেইদিন পৰীক্ষা মই নকৰো একেবাৰে হেৰি জুনৰ পৰাই কৰিম কিন্তু মাজতে জুনত আকৌ এমাহ কৰে নহলে বন্ধ দি দিলে ল'ৰা ছোৱালী খিনিও মন নকৰা হয় পঢ়িবলৈ তাৰপিছত সেইটো কাৰণে মাকহঁতে কৈছে কি বোলে নালাগে বোলে এই মাহটো কৰাই থাকা বোলে
অ এনে পোৱালী বোৰে যিবোৰ অ যিবোৰ পঢ়াই থাকো সেইবোৰ চব পাহৰি যায় এতিয়া সিহঁতে মানে মোৰ কেইটা কি হৈছে জানো নাজানো আৰু সিহঁতো মানে তোমাৰ গৰম বন্ধ নক কম বুলি ক'লে তাৰছত কত
এ ছোৱালীজনী নুশুনে কথা চথা তাৰপিছতে হেৰি মোবাইলটো পাই যালে মানে তাই কোনো কাৰণে নপঢ়ে ঘৰৰ মানুহে পঢ়াব নোৱাৰে যে সেইটো কাৰণে পঢ়াই দিব দিছে আৰু
অ মোৰ আকৌ তোমাৰ এই এ আমাৰ অভিভাৱক খিনিয়ে আকৌ ক'লে কি নালাগে দিয়া গৰম বন্ধত কৰিবলৈ
অ অ
এতিয়া আকৌ অভিভাৱকে যেতিয়া মানা কৰিছে মই আকনো কেনেকে ও যাচি কব পাৰিম ন
সেইটোয়ে সিহঁতৰ কথা আৰু ন তুমিতো একো ক'ব নোৱাৰা উ তুমি ধৰক পঠালে এনেও কৰাবাই
অ সেইটোৱে টো আকৌ তোমাৰ মানে কি হয় এই পোৱালি কেইটা চাগে এতিয়া একো পঢ়া কৰা নাই খুব ভাল পাইছে আৰু
অ কিন্তু যেতিয়া গৰম বন্ধ খুলিব তেতিয়া আকৌ তোমাৰ কৰাই ভাল লাগিব চব শিকাব লাগিব প্ৰথমৰ পৰা যদি সৰু সৰু আছে
আহ সৰু চব মোৰ সৰু সৰু এবাৰ টুত থ্ৰীত সেনেকুৱাত ওৱানত সেনেকুৱা বহুত দিগদাৰ হয় অসুবিধা বহুত হয়
এও নাই আৰু কি কৰিবা এ পঢ়াব লাগিবই
পঢ়াবতো লাগিবই আকৌ তোমাৰ বি এ পাছ কৰি পেলাই যদি ঘৰত এনি থাকো কেনেকে হ'ব ন
ইমান খিনি পঢ়াইছো যে ঘৰ মানে কিবা এটা কৰি যে নিজে খাব মানে সেৰি কৰিব পৰা তেনেকুৱাকো কৰিব ন খোৱাব লাগিব আৰু
অ তাকেইতো এতিয়া চাহ তাহ খালা তুমি
অ খালো মই এই দৌৰিবলৈ গৈছিলো তাপা চিধা আহি পেলাই খাই খালো অ অকমান আগত
অ ক ক'ত ক'ত দৌৰি আছা তুমি
অষ্ট্ৰেলিয়া ফিল্ড
অষ্ট্ৰেলিয়া ফিল্ডত দৌৰিব গৈছা
অ
অ তা ময়ো আগতে দৌৰিছিলো নহয় মই বহুত বহুত বছৰ দৌৰিলো তাতেই দৌৰিলো তাৰ পিছত মানে মোৰ কি হ'ল তোমাৰ এই চকুতো অকণমান দিগদাৰ কৰে মোৰ চছমা ল'ব লগা হ'ল তাৰপিছত মানে সেইকাৰণে মানে বহুত বেছি মোৰ দূৰৰ
মোৰো দূৰৰ অকমান কম আছে বাৰু কিন্তু হেৰি নহয় ইমান দিগদাৰ নিদিয়ে বাৰু
অ মোৰ মানে অকমান দিগদাৰ দিয়ে মই নেপালত দেখাই আহিলোগে
অ
তাৰপিছত মানে নেপালত মানে মই আমাৰ এ আমাৰ তেজপুৰতে দেখাই আছিলো।
তাৰপাছত সেই সিদিনাখন দেউতাৰ চকু অপাৰেচন কৰিলে যে তাৰপাছত সেই নেপালত যাওঁতে দেউতাৰ লগতে ময়ো দেখালো তাৰপিছত চছমা দিলে তাৰ পাছত আকৌ মই এনেকে কনটেক্ট লেঞ্চ বুলি কয় যে
অ
এই সেয়াও লৈ আহিলো এতিয়া বাৰু তে সেইজোৰ চচমাকে পিন্ধি আছো আকৌ দেখা খাব লাগে একবছৰ হ'লেই
মোৰ মোৰ মানতে ক্লাছ নাইন মানতে মোৰ মানে দূৰৰ হেৰি দিগদাৰ হৈছিলে অলপ দূৰ চাব নোৱাৰি তাৰপিছতে অকণ দিগদাৰ হৈছিলে চকুতো ৰঙা পৰাৰ নিচিনা হৈ গৈছিলে এটা চকু তাৰপিছতে ডাক্তৰে ক'লে বহুত কম মানে মোক একদম জিৰ' পইণ্ট জিৰ' একেবাৰে অকমান কমিছে ত মানে মই দূৰৰ দেখাতো ইমান প্ৰব্লেম হোৱা মানে অসুবিধা হোৱা নাছিলে কিন্তু যেতিয়া চকুতো ৰঙা পৰি গ'ল ন ত অকন মানে খচখচাই থকা নিচনা লাগে। সেইটো কাৰণে ঘৰৰ মানুহে লৈ গ'ল, তাৰপিছতে কৈছে দূৰৰতো কম মানে অলপ কমিছে তাৰপিছতে ক'লে হেৰি মইটো নৱম শ্ৰেণীত আছিলো দশম শ্ৰেণী পাওতে কৈছে অ যেতিয়া পঢ়িব বেছিকে লাগিব তেতিয়া আকৌ লৈ আহিব কিন্তু অসুবিধা একো নাই দিয়া এতিয়ালৈকে। আৰু একো দিগদাৰো নহয় মই ধৰক কম্পিউটাৰ হওক বা মই যিয়ে হওক অসুবিধা নিদিয়ে আৰু এতিয়া। আৰু যে কলেজত যেতিয়া কলেজত দূৰত যেতিয়া সহায় কৰা তেতিয়াও অসুবিধা নহয় বাৰু।
অ মোৰ আকৌ তোমাৰ কি হ'ল হেৰি অ মই দ্বাদশ শ্ৰেণীত পঢ়ি থাকোতে
অ
তাৰপিছত তোমাৰ এনেকে বৰ্ডত লিখাই ন তাৰপিছত মানে মই ধৰিবলৈ তে নোৱাৰোঁ, তাৰপিছত তোমাৰ ইয়াত গ'লো মই ডক্তৰৰ তাত গ'লো তামুলী চাৰজনৰ
অ ময়ো তাতে দেখাইছিলো।
অ তাত দেখাওতে মানে মোৰ কি হল বহুত পাৱাৰ চশমা দি দিলে। মোক সিমানটো পাৱাৰ যোৱাই নাছিলে মোৰ মানে সিমানটো পাৱাৰ দি দিলে প্ৰথমতেই।
আৰু তাত যে দেখুৱাই যে হেৰিবোৰ দেখুৱাই দিয়া আখৰবোৰ ধৰিবই নোৱাৰে ইমান
দুৰ অ তাৰপিছত মানে তোমাৰ মই বহুত পাৱাৰ চচমা পিন্ধিব লগা হ'ল। সেই যে মানে সেইটো যে ব্যৱহাৰ কৰিলো মোৰ চকুটো আৰু বেছি ডেমেজ হৈ গ'ল।
বেয়া হ'ল কিন্তু ন অ তেনেকুৱা কৰিব নালাগে ন যিটো গৈছিল সিমান টো দিব লাগে।
এতিয়া এতিয়া মোৰ তোমাৰ ফৰ অ এটা এটা চকুত চাৰি পইণ্ট সাতাইশ।
বা বহুত বেছি হেৰি হৈ গ'ল।
বহুত গুচি গ'ল মানে মই যদি প্ৰথমতে যদি ক'ম য দি ব্যৱহাৰ কৰা হয় মোৰ ইমানটো বেয়া নহল হয়। নগল হয়, তাৰপিছত মানে এতিয়া মোৰ বহুত পাৱাৰ মানে। লাগে আকৌ সেইটো কাৰণে তোমাৰ দিগদাৰো হব ন চাকৰিৰ ক্ষেত্ৰত। এতিয়া যদি মই দ ৰাতিপুৱা
চৰকাৰী চাকৰিয়া হেৰি আ অসম আৰক্ষী হওক বা দিগদাৰ হ'ব।
দিগদাৰ হয় অ অ মানে ফৌজৰ ক্ষেত্ৰত ত ফৌজৰ ক্ষেত্ৰত দিগদাৰ হ'ব আৰু, আৰু লগতে তোমাৰ মানে কি হয় এ এডাল কি বুলি কয় মই বস্তুটো মানে বহুত এটা স সপোন আছিলে এই পুলিচৰ চাকৰিটোৰ ওপৰত। তাৰপিছত মানে তোমাৰ এইবোৰ এইবোৰ যেতিয়া হৈ গ'ল আৰু তাৰপিছত এতিয়া তম কি কৰিবা সদায় সদায় ৰাতিপুৱা মই চাৰিটা বজাত উঠি উচলীয়া ফিল্ড যাওঁ। তাৰপিছত তাত দৌৰিবলৈ যাওঁ মই স সদায় সদায় দৌৰিবলৈ যাওঁ জানানে, অ এবাৰ অ দিছিলো এবাৰ দিবলৈ দিব গৈছিলো নহয়। তাৰপাছত তোমাৰ সেইবাৰ মানে ইমানেই বৰষুণ ইমানেই বৰষুণ আমাৰ তেজপুৰৰ হেৰি অ চি নে দি এছ পি সেনেকে আহি পেলাই কেন